হেল্ল'।
অঁ।
অ', ৰখা গেমত আহা, গেমত আহা। এঘাৰ মিনিটত কাটি দিলে হ'ল।
চাওঁচোন, আজি কি হয় তাতে।
চছেকেণ্ড তুমি মাৰিবা, তোমাৰ হৈ যাব।
হেল্ল'।
অ'।
শুনিছ।
অ', শুনিছোঁ আহা।
গেমট আহিলো আহ।
ময়ো আহিলোঁ তোমাৰে অফলাইন দেখাইছে দেখোন?
গেমট অনলাইন
অ অ-অ! দেখিছোঁ-দেখিছোঁ।
খেলিম এই গ্ৰাফ লাইন খেলো।
অ গ্ৰাফ
হেল্ল'?
আহ
হেল্ল'!
অ! কাফলেণ্ অ! দেখিছো অ ওৱান ভিও ওৱান ন?
অ!
এ নাই হোৱা দেখোন লগাব পৰা নাই মই।
অঁ! হৈ গল ত‌ই ইষ্টাট কৰ।
হয় উম
গা ভাল পোৱাই নাই নেকি?
এ একবাৰে আজি তাকে যাওঁ নেকি ডাক্তৰৰ ওচৰত। একেবাৰে হেৰি, উশাহেই ল'ব পৰা নাই।
অঁ! খেলি দিলে ভাল পাই যাবি।
হা?
খেলি দিব লাগে এনেকুৱা, গা জ্বৰ থাকিলে ওলাই আহি, সেই মনৰ জোৰত ।
এ নহয় হেৰি এই মোৰ এতিয়া টনচিল হোৱা দি হৈছে একেবাৰে উশাহ‌ই ল'ব পৰা নাই। জ্বৰ এতিয়া ভালেই হয় না ইমান পিল খাইছো বা
পিল বেছি নাখাবি পিল খালে বেয়া।
অ!
অ কালি এডাল এপডাল একৃপডাল দিছিলি যে এপডাল ব্ৰাজিলৰ খেল খেল চাবলৈ মই তিনটা বজাত উঠিলো উঠি পেলা চাবলৈ নাই ন নেদেখি চাব নোৱাৰি।
অ! কিয় বা?
জানো ডিলিট কৰি দিলোঁ খং উঠি গ'ল পাঁচ মান কৰিলো তেনেকে।
আমাৰ দাদাৰ দেখোন হৈছে চাইছে।
মই নোৱাৰিলো চাবলে।
এ তাত ধেৰ আছে যে এটাত তিপিলেই হ'ল।
গোটেই সোপা টিপি থৈ গ'ল লাষ্টত। এটাও নহ'ল। এ বহুত কৰিলো। লাষ্টত খং উঠিল কাটি ডিলিট কৰি থৈ দিলোঁ।
অ এ অকমান ডিষ্টাৰ্ব দিয়ে কিন্তু চাব পাৰি।
ডিষ্টাব দিলে বেলেগ কথা নিদিলেই নাহিলে একো কোলা হৈ থাকিল।
অঁ-অঁ
ডিমাক
মই বাৰ মই বাৰু চোৱা নাই এইকেইদিন গাটোৱে ভাল নহয় যে।
উম। এইটো কিবা ফটো চাই পেলাক নাম কোৱাটো হয় বোলে।
অ
আগৰ পাই কওঁ। কি? কি?
এই সতটো ব-বঢিয়া লাগিছে মানে
প্ৰথমতে ভোলাৰো ইমানে সোমাই থ্ৰী ফিফটিয়ে সোমাইছে ভোলা।
জানো এইবাৰ
ভোলাৰ?
অ।
বোলা মালদাৰ হৈছে মানে। ভাগ্যহতে এতিয়া এতিয়াও কৰি আছে নেকি এইটো?
অ বোলা!
ক'ৰ পৰা কৰি আছে? ইমান নম্বৰ আছেনে তাৰ?
নহয়, এটা নম্বৰ বিজ বাৰ পায় নহয়।
বিছ বাৰ? মানে অ উপাৰ্জন
উম
এই এক ছেকেণ্ড ৰখাব ফোনটো কাট খাই গ'ল গেমটো।
হেডফোনডাল লগাই পেলায় খুলিবলৈ দিগদাৰ। হাত দাল চুই যায়।
অ'।
উম ক'ত চেট কৰি দিয়া?
এইবাৰ নাহিলো নেকি ন দুটা। বেলেগ বেলেগ আহিছিলো
ইচ আহিছো
বেলেগৰ লগত আহিছোঁ। হ'ব। কথা পাতি থাকিলে হ'ল।
অ আহিলা?
হুম?
আহিলে নে?
মই আহিছোঁ বেলেগৰ লগত আহিছোঁ বেলেগৰ অ'পনেন বেলেগ। বেলেগৰ লগত খেলি আছোঁ।
অ', মোৰ বেলেগৰ লগতে আহিম।
এই বেয়া মাৰিছে এই।
অ', পিন ডাল ভাল। নেটৱৰ্ক বেয়া। তেৰশ মাৰিল।
বা।
এতিয়া তই আকৌ যদি এতিয়া টাস্কটো কমপ্লিট কৰ টাস্ক কমপ্লিট কৰিবলৈ এতিয়া মানে আকৌ পোন্ধৰ এতিয়া তই দহটা ক'ল কৰিব লাগিব।
আৰু পাঁচটা, পাঁচটা।
মানে পাঁচটা পাঁচটাই কৰিলে হ'ল।
অঁ', মানে এতিয়া মোৰ পাঁচটা কমপ্লিট হ'ল ন! আৰু পাঁচটা কৰিলে এতিয়া দচটা হৈ যাব। তেতিয়া পাম আকৌ পইচা।
অঁ', অহ' পাইছোঁ। তেনেকে মানে বিশটা কল কৰিব পাৰি। মানে চাৰিবাৰ কৰিব পাৰি।
অঁ'।
এটা নম্বৰ পৰা।
বা। ফি ফিটাডাল ওলিয়াই লৈছে আৰু। কি হিট মাৰিছে বা।
ভোলা তই, তইও ভোলাক পঞ্চাশ টকা দিব লাগিব।
অঁ' মই দিব লাগিব পাই।
ক খেলেলিব যাব পাৰিম তাকে ভাবিছোঁ ভোলাইবাৰতা কি লিং লগাই কৈছে। তই ভোলা পাই কৰিছ।
অঁ'। বা। যাম আৰু। উত পিকাডাল লৈ যাওঁ ৰ।
হয়তোৱে, হয়তোৱে ওপৰতে পইচা খাব গম পাইছা নে নাই।
অ'।
এইটো এপটো এনেকে, সিহঁতে খোলা নাই নহয় এপটো।
এইটো কেলা ভাই মোৰ লগত যোনটো পৰিছে ভাই, নৰখে আহি পেলাই মাৰেহি ভাই।
নিয়ম মতে, দিব নালাগে এইটো আচলতে।
হা!
নিয়ম মতে দিবইে নালাগে তুমিতো।
এনেই লৈছে।
এনে লৈছিলি। মোক ভোলাই কৈছিলে ৰখা মই কৰি দিম লগৰ এটা এনেকে মই নিজে কৰি ললোঁ। নিজে খুলো ভোলাই কৈছে একেইটা এইকেটা এনেকে ফিল আপ কৰিলো এঘাৰ মিনিট হৈ গ'ল।
অঁ'
তাতে এতিয়া মই কৰি আছো।
অ অ।